অ কোৱা।
অ শুনিছা?
অহ শুনিছো। কোৱা। দাদা কি কৰিছে! মাততো সৰুকে আহিছে
চাউনটো চাগে কম হৈ আছে
মোৰ বহায়ে থোৱা আছে। জানোঁ অথনিৰ পৰা বাঢ়িয়ে আছিলে, এতিয়া আকৌ সৰু হৈ আহিছে, হ'লেও শুনি আছোঁ কোৱা। উম, অ', হেল্ল'! হেল্ল'! হেল্ল'! অ', কোৱা।
হেল্ল'!
অ', এতিয়া মাততো ভালকে আহিছ
অ', অ'। হেৰি মই এপ এটা যে, ওলাইছে চেইম
অ'।
চাইছিলা?
মই চাইছিলোঁ, অ'।
অ', সেই এপটোৰ পৰা মই স্পৰ্টিং অৰ্ডাৰ দিছিলোঁ। ইমান ধুনীয়া, ধুনীয়া আহে জানানে? অ', মই বগা দুটা অৰ্ডাৰ দিলো, তাৰপিছত নীলা এটা দিলো, তাৰপিছত, তাত মানে কুপনো আহে ন, আধা আধা দাম দি মই বহুত, কমতে আনিলো, তাৰপিছত আৰু দুটা দিছিলো হা, কিন্তু জানানে, এমৰ দিছিলো সেইটো মানে অলপ অভাৰ চাইজৰ স্পৰ্টিং আছিলে
অঁ।
তু মোলে ইমানেই বেছি ডাঙৰ আহিলে আৰু ইমান বেছি ডাঙৰ হলে পিন্ধি ভাল নালাগে ন।
সেইটোৱে মানে অভাৰ চাইজটোও পাৰি। কিন্তু একেবাৰে অভাৰ চাইজ হলে বেয়া।
একে মোৰ হাত, তো পুৰা কিলাক পুৰা হেৰি একে পৰিছিলে আৰু দীঘল স্পৰ্টিং নিচিনাকে। তাৰপিছত যেনিবা মই, অ আমাৰ লগৰ এজননে তাই অলপ বেছি ডাঙৰ ডাঙৰ পিন্ধে। তাই মোতকও বহুত ক্ষীন সমান কিন্তু তাই মানে বহুত ডাঙৰ ডাঙৰ পিন্ধে তাই। তাৰপিছত মই যেতিয়া ক'লো, দান দিম বুলি সি মই বহুত কমন আনিছিলো মা আশী আশী কে আনিছিলো। এটা আশী টকাকেহে পৰিছিলে কিন্তু কাপোৰ ক, সেইকেইটা বহুত ধুনীয়া। সেইকাৰণে মোৰ মানে, মন জোৱা নাই কিন্তু ৰাখিব নোৱাৰো। তাৰপিছত তাই মোক কলে মোকে দিবি। দিয় মই তোক পইচা দি দিম। তাৰপিছত লগৰ চবে কৈছিলে আশী টকাতে নিদিবি, তোৰতো তপা ইচকন গৈছে কিন্তু মোৰ যেনেকে ভাল নালাগে ন
সেইটোৱে যি যিয়ে নাযাওক
হেটোৱে মইতো নিজে পইচা দিম দিবাংগই মোক কৈছে মূৰ্খ বুলি, মোক কৈছে নললি কিয়? নিজৰে লছ কৰিলে মই কৈছো, বাদ দিয়া এনেও-এনেওতো মই পিন্ধিব নোৱাৰিলোহেঁতেন।
অ', এনেই থাকিলেহেঁতেন।
সেইটোৱে।
তাকে দিলে, একো নাই।
উম, সেইটোৱে।
এইটোৱে লগালে এতিয়া উৎপাত কৰি আছে হ কাপটোৱে, ৰহ
কালি মই তাৰে এটা পিন্ধি গৈছিলো।
উম,
তাক মই ছো কৈছো এইটো চোৱা ইমান ধুনীয়া বোলো একদম গেঞ্জি কাপোৰৰ নিচিনা জানা। পুৰা পিয়ৰ কটন আহে, তুমি তাৰপা অৰ্ডাৰ দিবাচোন বহুত ভাল পাবা।
অ, মই মোৰ লগত এপটো আছে তাৰপিছত সেইদিনাখন কিবা ইনছ তাতো লিংক কৰাব আহি আছিলে
অ, কৰিলা নাই? মই লিংক কৰি থোৱা কাৰণেহে কুপন আহে।
অ, মই নাই কৰা হেৰি মোৰ মানে পাছৱৰ্ডটো পাহৰি আছিলো, চেঞ্জ নোহোৱা হৈ আছিলে। এই পৰহি দিনাখন সলাই সলাইছো পৰহি অ', তাৰপিছত পাহৰি আছিলো, তুমি কওঁতেহে এতিয়া মনত পইছে আকৌ কৰিব লাগিব।
অ, লিংক কৰি মেলি অৰ্ডাৰ দিবাচোন বহুত ধুনীয়া ধুনীয়া বস্তু আহে আৰু জানা মইতোন আজিকালি বৰ ক্ষতিন যে যেতিয়া জোনখিনি কুপন দিয়ে সিহঁতি যোনখিনি যে কুপন দিয়ে, সেইখিনি মানে আধা ইউজ কৰিব পাৰি হা কিন্তু আগতে মানে যোনখিনি দিয়ে পুৰা ফুল ইউজ কৰিব পাৰি। মই বহুত ধুনীয়া বদিকণ এটা আনি থৈছিলো।
অ',
মই দেখুৱাম ৰবা ঘৰ গলে, দীঘল বৰ ধুনীয়া। আৰু এটা মই বদিকণ অৰ্ডাৰ দি থোৱা আছে, এতিয়া যে মই যে সেইটো সেইটো তোমালোকৰ এড্ৰেছত গুচি গ'ল, মানে এটা মই ধৈল মানে স্পৰ্টিং এটা দিলো ন, তাৰপিছত মানে এইটো বদিকণ এইটোও তোমালোকৰ এড্ৰেছৰে গুচি গ'ল সেইটোও যাব। ব। সেইটো বাৰু বেছি সেইটো বেছি দাম সেইটো কিমান টকাত লৈছো জানা? পঞ্চাছ টকা
হেল্ল'
অকমান মনে মনে থাকিব কচোন, কথা পাতি আছো উম অহ
সেইটো বোলো সেইটো বৰ্দিকণ মাত্ৰ পঞ্চাশ টকা। তাৰ মানে ৰিয়েল দাম বহুত হয় হা কেতিয়াবা বহুত অফাৰত চলে মাজে মাজে চাইও থাকিব। বহুত কমত দি দিয়ে। একদম নাইনটি পাৰ্চেন্ট অফত দি দিয়ে। সেই তেতিয়া মানে এশ টকা হৈছিলে নাইনটি পাৰ্চেন্ট অফত দিয়া কাৰণে, তাৰ পিছত মই আকৌ মোৰ কুপনো আছিলে যে ফিফটি পাৰর্সেন্ট তাৰ পৰা লগাই দিলো, সেইকাৰণে পঞ্চাশ টকা কুপনৰ পৰা দিলো পঞ্চাশ টকা হে মই দিব লাগিব এতিয়া।
অ', ভালেই তেনেকে।
অ', সেইটোৱে।
মোৰ এই মানে এহাজাৰ টকীয়া কুপন দি আছিল যে সেই তেতিয়া, অ'। তেতিয়া মোক এ চমুদলৈ মোলে দিবলৈ উৎপাত লগাই আছিলে তেলে তাৰ তাত তাৰ এই মানে আইডি বিলাক আছলি নিচিনা লাগব লাগিব তেতিয়াহে আহ আৰু তাৰ পাছৰ্ডো নাছিলে তাৰপিছত সি মানে তাৰ এই প্ৰাইভেট একাউণ্টটোৰ পাছৱৰ্ডটো দিলে যে সেইটো কাৰণে সেইটো নাহিলে মানে
মোৰ আকৌ প্ৰাইভেত টো দিওঁতেই আহিলে
অ তাৰ প্ৰাইভেটত নাহিলে মানে আচলি নিচিনা লাগিব লাগিব আইড বিলাক তেতিয়াহে আহে
জান কিয় ম মোৰ প্ৰাইভেট একাউণ্ট লিংক কৰিছিল
আহ
কিয় আহিলে জান পাই আৰু আৰু মাজে মাজে আহিও থাকে তাৰ অলপ দিনৰ আগত পাছশ আহিলে তাৰপিছত টু ফিফটি আহিলে কিন্তু মই মানে তেনেকে ইউজ কৰা হোৱা নাছিলে যে এক্সপায়াৰ হৈ হৈ গৈছিলে জানা কিন্তু সেই এক হেজাৰ টকাতটো মই পুৰাই গৈছো হলে সেইটো মই মাত্ৰ বডিকণ এটা আনিছিলো আঠশ টকাৰ হা দুশ এটা ইউজ কৰা ন হ'ল সেইটো পুৰা ফ্ৰী কে আনিছিলো অ সেইটো পুৰা ফ্ৰী কে আনিছিলো মই
ময় চাব লিব চেষ্টা এটা চলাই
অ সেইটোৱয়ে চাবা উম একাউণ্টো লিংকো কৰি চাবাচোন
আহ হেঙা এই দুৰ্লভৰ দোকান যে দুৰ্লভৰ মাকৰ দোকান তাৰ চাইডত দেদবদী এটা ওলাই আছে
হে কেনে কি কৰ
জানো সিহঁ এ চাব গৈছে
উ
ভাত পানী
মই ভাত খোৱা নাই মই পুৰিহে খাইছিলো
অ
তুমিওতো খোৱা নাই তোমালোকো দেৰিয়ে হয়
এনেও দেৰি কাম বন কৰি আজৰি হৈ মেলি তাৰ গা ধুই ভাত বনাব লাগিব
মোৰ কাৰণে
উম
ভাবিছিলোঁ তাৰমানে ভাবিয়ে আছিলো দেৱাংগ হত আহিব আজিও চাগে ক'বালৈ ওলাই যাম।
উম
কৈ আছিলে ন? নাই এতিয়া বেয়া লাগি গৈছে মোৰ
তাতে ডিচটেঞ্চটো বেছি যে।
সেটোয়ে।
পাই থাকিলেও ভাল লাগে আহিবলৈও নোপোৱা তেনেকে। ইহঁত কেতাযে যিমান মনে-মনে থাকিব কলেও নাথাকিও
উম, কোনে?
খাবন আহিচে কৈ আছোঁ মনে - মনে থাক চিঞৰিয়ে আছে যিমান পাৰে।
হেল্ল',
অ',
বাকী এতিয়া ভাত কিহেৰে বনাবা?
ভাত তাকে কি পাচলি আছ ছে চাওঁ চাই পেলাই বনাম আৰু। তোমালোকৰ কিহে দিব আজি?
জানো বাই কি হেৰে দিয়ে।
তোমালোকৰ বাৰ লৈ কথা নাই ন?
তাৰমানে ৰাতিয়ে কথা আছে বাৰলৈ।
উম, দিনত মানে অ', অ', আজি কি দিব ৰাতিলে?
আজি ৰাতি মাংস এ দেও দেওবাৰে এটা দিনেই মাংস পাওঁ আমি।
অ',
কালি জানানে তাত গৈ ৰোল এটা অৰ্ডাৰ দিলো খতমে নহয় খতমেই নহয়-নহয় তাৰপিছত সিহত ইহঁত দুতাইটো ভাত খাইছিলে, তাৰপিছত সি কৈছে মইও খাঁব নুৱাও, কাৰণ সিও ভালকে ভাত খাই ললে। অ ভিতৰৰ সেই খিনি ওলাইও গৈছে বাৰু হা মই নিজে পেলাও বুলি পলোৱা নাই। ওলাই গৈছে, সি মোক কি কৈছে কি ৰুটি খাই দেখুৱাইছা বোলে।
উম, এতিয়া আমিহে জান
অ সেইটোয়ে যে পেটতো নোসোমাই তাৰপ যে পি খালি নিজে ওলাইও গৈছে, মোৰ ভুতল অ সেইটোৱে।
মই সেইটো কাৰণে কিছুমান বস্তু বৰ অশান্তি পাওঁ।
অ অ অ।
আৰু কি উ কি বুলি ভাবে নাজানো আৰু কিন্তু। যিমান জিৰ খাব ললেও। নোসোমাই, অকমান খোৱাৰ পিছতে হৈ গ'ল আ মই নোৱাৰোঁ আৰু তই খা অ হব।